অ, কি কৰিছে খুৰী?
এয়া, এইফালে গৈছিলো আহিছো এই মাত্ৰ।
অ, কেনিবা গৈছিলে মানে?
উম, মাইথান গৈছিলো।
মা ক'ত আছে বাৰু?
তুমি অহা নাই ন এইফালে মাইথানলৈ?
নাই অহা, মই শুনাই নাই।
অ', এই কলিবাৰী চাইডে, আমাৰ তেজপুৰতে মানে, কলিবা- কলিবাৰী চাইডে চাইডে আছে মাইথান।
অ', কিবা কাৰণত গৈছিলে?
গৈছিলো মানে আমাৰ ভাইটিৰ আজি বাৰ্থডে আছিলে।
অ', ভাইটি মানে
মোৰ ভাইটি
অ', আপোনা ভাইটি অ'।
উম, মোৰ ভাইটি বাৰ্থডে আছিলে তাৰপাছত তাতে শৰাই দিছিলে মানে বাৰ্থডে। ঘৰত পতা নাই আৰু তাতে শৰাই দিছিলে। তালে গলো ৰাতিপুৱাই এপ পা আমি চাৰে নটা মান বজাতে ওলাই গৈছো।
অ'।
মানে সোনকালে গৈছো কিয় মানে এ, এ আমাৰ ভন্টিয়ে ভন্টি, ভন্টি গিৰিয়েক, ল'ৰা সেহেতে গাড়ী লৈ গৈছে। তাৰ পাছত আমি ইয়াৰ পৰা যদি মাই থানালৈ যাওঁ তোমাৰ গাড়ী ভাৰা কিমান পৰিব জানা? এজৰে তোমাৰ আশী টকা মানকৈ পৰিব। আমাৰ ঘৰৰ পৰা, আমাৰ ঘৰৰ পৰা তাৰপিছত তাই ক'লে তেন্তে ইমান গাড়ী ভাড়া খৰচ কৰিব নালাগে আম-লা- আধাটোতে গুচি আহ তিনিটা তাৰপাছত আধাখিনি পা আমি লৈ যাম, সিহঁতৰ ঘৰ-সিহঁতৰ সেখি পা মানে গৈ-গৈছো, আমা গাড়ী ভাড়াটো ৰখি গ'ল।
অ, হয় দিয়ক।
গাড়ী ভাড়া ৰখি গ'ল তাৰ পিছত আকৌ আহোতেও মানে তেনেকে হেৰি তাৰ গে তাৰ গাড়ীতে লৈ আনিলে, আনি আমাৰ আধা ৰাস্তাত নামাই দিলে সিকনে গুচি আহি পাইছোহে এতিয়া, কিমান ভাল লাগিলে আজি গৈ আইথানত।
অ মই শুনা নাই দেই তেনেকে আজিহে শুনিছোঁ।
শু মানে এ সেইখন থানখন মানে কেনেকে এতিয়া পূজাত যে বলি দিয়ে যে।
অ।
পূজাত এ ছাগলী বলি দিয়ে, কিবা কিবি বলি দিয়ে যে তাতে বলি দিয়ে।
অ তেনেকুৱা ন। অঁ মোৰ শুনা নাই বাৰু দেখাও নাই, মই গ'লে আপোনালোকৰ সেইফালে চাই আহিবগৈ?
উম আমাৰ এইফালে ই যেনেকুৱা আহিম মানে আহিব আমাৰ যাব পৰা মন্দিৰ কেইবাটাও আছে। কালি গলো, কালি গলো বেচিগা।
অ সেইটো ক'ত আছে?
এ বেচেৰীয়া একদম দ বেচেৰীয়া বুলি কয় জেগাখন।
অঁ।
তাত আছে হেৰি সেইখন হ'ল হেৰি এইখন কি নলেশ্বৰ।
নন্দেশ্বৰ বুলি কয় সেইখন তাতো ভাল লাগিলে গৈ, কালি আমি গৈছিলো আমাৰ বৌজনী গৈছিলে তাৰ পিছত লগৰ এজনীয়ে মানে শৰাই দিছিলে ত তাত গলো, তাত তা কালি তাত দিনটো কটালো তাতো ভাল জেগা তাতো কি ধুনীয়া জেগা যাবলৈ মানে গাঁৱৰ জেগাত আৰু গাঁৱৰ মানে মাজে - মাজে যাব লাগে। তাৰপিছত গৈ তাতে আমি খিচিৰি খালো, প্ৰসাদ খালো, পায়স খালো।
অ।
আৰু খোৱা যে খোৱাও জেগাখিনি মানে কিমান ধুনীয়া, তুমি ডাইনিং - চাইনিং লগাই দিছা মানে তলত তুমি ত'তে য'তেই ইচ্ছা আৰু তলত খাব পৰা, ডাইনিঙত খাব পৰা তোমাৰ কথা আৰু। আকৌ এতিয়া আজি আজি যা য'ত গৈছো তাত আকৌ তোমাৰ হেৰি খাবৰ কাৰণে এইবিলাক ওৱান টাইম প্লেট লৈ যাব নালাগে।
অ।
তাতে তোমাৰ এ বাচন আছে বা বাচ তন তাপাই দিয়ে খাবলৈ কিন্তু সেয়া বাচনখিনি লোৱাৰো পইচা লাগিব। বা আকৌ হেৰিয়াৰ যিমানখিনি তাৰমানে দিছিলো বা দিছখিনি পইচা তাত মানে পইচা কাটি দিব তাতে। তেনেকা, চব সুবিধা আছে কিন্তু হো উম এতিয়া বিয়া-চিয়া পাতিলে তাত মাছ - মাংস হ মাছ - মাংসও খুৱাব পাৰি তাত। সেইটো মন্দিৰত, বলি দিয়ে ন বলি দিলে মানে মাছ - মাংস চব তাত সোমিয়াব পাৰি মন্দিৰটোত।
অঁ আমাৰ ইপিনে এনেকুৱা মন্দিৰ নাই আৰু দেখাও নাই বাৰু তেনেকে বলি দিয়া আমি।
উম।
ত সেইকাৰণে ইমান নাজানো মানে তেনেকুৱাবোৰ কথা। অ গ'লেই চাব লাগিব, বাকী ভাল নহয় ন আপোনালোকৰ?
ভালে আছো দিয়া আৰু যেনে তেনে।
উম, গা চা ঠিকে আছে?
অহ মোৰ গা সদায় ঠিক আছে। মোৰ বেমাৰ আজাৰ বেছি নাই, যাব লাগিব।
আহিব আকৌ বহুত দিন হ'ল আহিম আহিমকে অহাই নাই নহয়।
যাম ৰখা এয়া এতিয়া চব কাম বন কৰি সুবিধা কৰি লওঁ ঘৰৰ, ঘৰতো ধে কাম আছে। তাৰপিছত আকৌ ই ইয়াৰো আৰু কাম চলি আছে যে গ'লে তাৰ লগতহে যাম আৰু।
অ'।
লগত।
অ', অ'। হেই বোলো ফোন এটা মাৰিছাও বহুত দিন বোলো ফোন ফোন মৰা নাই। অ', এই মই অকণমান কামত ব্যস্ত হৈ আছিলো আকৌ। খবৰ ল'বলৈ এ নাই নাই আপোনাকনো কি বেয়া পাম বাৰু।
মই ভাবিছো বেয়া পালা নেকি ফোন চোন নকৰা হ'লা।
এ নহয় অ' অকণমান ব্যস্ত হৈ আছিলো সেইকাৰণে বোলো ফোনটো মাৰিব পৰা নাছিলো।
অ'। মই সেইকাৰণে ফোন কৰা নাই সিদিনাখন যে ফোন কৰিছিলো। তাৰপিছত ফোন কৰিলো আমাৰ ভন্টীয়ে ক'লে উম দিব দিবাচোন নাম্বাৰটো ফোন কৰিম। হেনেকে ক'লে মই দিছিলো ভন্টিক তোমাৰ নাম্বাৰটো।
অ'।
এনেই কথা চথা পাতিম ক'লে অ' কথা চথা পাতিম আৰু। তেনেকে ক'লে মই যে ক'লো তোমাৰ কথা। কৈছে তহঁতে তহঁতে কথা পাতি থকা নে মোকো দিবি কথা পাতিম আকৌ চিনাকি হম। তেনেকে ক'লে তাৰপিছত মই দিলো তোমাৰ নাম্বাৰটো। তাৰপিছত জানো কৰিছেনে নাই গম নাপাওঁ কিন্তু মই দিহে থৈছো তোমাৰ নাম্বাৰটো।
অ'। এতিয়ালৈকে ফোন কৰা নাই চাগে কিবা ব্যস্ত হৈ আছে মাৰিব চাগে পাছত।
অ', মা-মাৰিব চাগে তাইৰো সেই ল'ৰাৰ পৰীক্ষা হৈ আছে যে। পৰীক্ষালৈ অনা নিয়া কৰা। পৰীক্ষালৈ অনা নিয়া কৰা, হম?
কোন ক্লাছত পালেগে?
সি এতিয়া ক্লাছ ছেভেনত।
অ', ডাঙৰে হ'ল তেনেহ'লে।
ডাঙৰে হ'ল ল'ৰা, তাতে খাই আহিছো।
অ', তাতে খাই আহিলে। অ' এতিয়া থৈ গ'লহি আপোনাক?
আমাক থৈ গ'লহি অ' আমাক ৰাস্তাতে নমাই থৈ গ'লহি।
অ', অ'।
সিহঁতৰ লগত গ'লে মোৰ চিন্তা নাই আৰু মই মানে কেনে যেনে প্ৰকাৰে হ'লেও সিহঁতৰ লগতে যাব বিচাৰো।
উম, নিশ্চিন্ত মানে আপুনি তেতিয়া যাব পাৰিব আপোনাক থ'বওঁ যাব পাৰিব।
অ', মানে আহালৈ দেৰি হ'লেও কথা নাই থৈ যাবহি।
উম, উম, এই আজিকালি আৰু লাইন গাড়ীত গ'লে টাইম টু টাইম যে একদম আহিবই লাগে একদম মানে ভালকে আপুনি চাওঁ বুলি ক'লেও চাব নোৱাৰে আকৌ।
আমাৰ গাড়ী মানে হেৰি এ, চিন্তা নাই। ৰাস্তাৰ গাড়ী যে তোমাৰ ৰাতি নটালৈকে মানে গাড়ী পাবাই। গাড়ী ৰাতি নটা নটা চাৰে নটা এনকালৈকে গাড়ী চলিয়ে থাকে।
অ'।
টেনচন নাই কিন্তু তেনেকে আমি ৰাতি নটা চাৰে নটালৈকে নাথাকোৱেই ন'। দিয়ক। নিজৰ গাড়ী হ'লে মানে পটক্কতে গৈ আহিবগৈ পাৰি তেনেকুৱা ধৰণা পূজা পূজা হ'লেহে মানে অকণ প্ৰব্লেম হয় আৰু গাড়ীৰ কাৰণে।
অ'।
নটা চাৰে নটালৈকে গাড়ী চলিলে তেতিয়া আহিব পাৰি আৰু এনেই মানে সন্ধিয়া আমি সাতটা নটালৈকে ওলাও আৰু এনে নটা চাৰে নটালৈকে নাথাকোঁ আৰু। ইমান দেৰি। দেৰিলৈকে থাকিলে গাড়ীৰ প্ৰব্লেম নাই হ'লেও গাড়ী প্ৰব্লেম নহ'লেও মানে যাবলৈ ভাল নালাগে আৰু ইমান দেৰি।
উম, উম।
কেতিয়াবা মানে এতিয়া পূজা পূজা হ'ল পূজা, বিহু হ'ল কাপোৰ কানি কিনিবলৈ গ'লে তেতিয়া অকনমান দেৰি হ'লে মানে তেতিয়া অকণ হেৰি হয় আৰু।
অ'।
কাপোৰ কানি আনিবলৈ গ'লে আৰু বজাৰ কাপোৰ কানি বজাৰ কৰিবলৈ ময়ে যাওঁ আমাৰ।
অ'।
আগতে বাৰু ময়ে কৰিছিলোঁ, এতিয়া ল'ৰা ডাঙৰ হ'ল ল'ৰাটো ল'ৰাই নিজেই কৰে।
উম।
তাৰপাছত মোৰ, মোৰটো আৰু খুৰাৰটো মই লওঁ আৰু।
অ' আজিকালি মানে হেৰি অনলাইন হ'ল যে আজিকালি নিজে নিজে যাৰ বা যি যি পচন্দ হয় অনলাইনতে অৰ্ডাৰ দি
অ' অনলাইনতে আনে।
পইচাটো হ'লে হয়। অ' সেই অনলাইন হোৱাৰ পৰা ভালেই হৈছে বাৰু অলপ। মানে কি হয় আপোনাৰ কিবা কিবি বস্তু মানে নগলেও হয় তেতিয়া, যেতিয়াতো অনলাইন পায়েই। ব্লিংকিত শ্লিংকিত ধেৰ বস্তু হ'ল নহয় আজিকালি আপোনাৰ মাংস চাংস হওক বা আলু পিয়াজ কিবা বা তাৰমানে সৰু সুৰা বস্তু লাগিলে মানে অনলাইনত পাই যায় নে সেইকাৰণে আপোনাৰ টাইমটো সি যায় কষ্ট কমে সেই তেনেকুৱা হৈছে আৰু।
তাকে অনলাইনত কিনাই ভাল। এতিয়া মইতো আজিকালি মই তেতিয়া বিছনা চাদৰ বেড কভাৰ এইবিলাক আনিলে মানে মই অনলাইনতে লৈ আনো, নাইটি আনিলেও আনো চব মানে মই অনলাইনতে দি দিওঁ।
উম, উম, আপোনাৰ মানে আজিকালি অনলাইনত বস্তুবিলাক ভালো আহে হওক কম দামত মানে ঠিকেই পায় আৰু, বজাৰৰ তুলনাত যে গৈ গৈ আকৌ বিচাৰি ফুৰাতকে।
আৰু এটা সুবিধা কি জানা তুমি এতিয়া বেপাৰী টো আহিলে বা বজাৰলৈ আজি বজাৰলৈ যাম তোমাৰ পইচাৰ সুবিধা নাই হোৱা ধৰা হাতত পইচাটো হ'ব যাম। আনিম তেনেকুৱা এটা হয় ন' কিন্তু তুমি অনলাইনত বস্তুটো অৰ্ডাৰ দিলা আমুক তাৰিখে বস্তুটো আহিব, যৰ পাই নহওক পইচাটো গোটাই থ'ব পাৰা।
অ', সেইটোৱেই। যেনেকে হ'লেও মানে গোটাব পাৰে আৰু যে অ', অৰ্ডাৰটো আহিব দেই পইচাটো দিব লাগিব। কিন্তু অফলাইন হলে অ', পইচাটো হ'লেহে যাম এই পইচা নাই নাযাও দিয়ক সেনেকে থৈ থৈ থাকিয়ে যায় মানে।
অ', সেইকাৰণে অনলাইনটো সেইটো কাৰণে সুবিধা হ'ল। আৰু চাবা আজিকালি দূৰ্গা পূজাত তোমাৰ মানুহ, বজাৰত বেছি মানুহ নহয়ে।
উম, উম, আজিকালি অনলাইনতে কাপোৰ লোৱা হয় যে।
উম,। বজাৰত মানুহ নহয়েই আগতে যেতিয়া আমি পূজা কাপোৰ কিনিবলৈ যাওঁ কিমান মানুহ। বজাৰত সোমাব নোৱাৰি কেনেকুৱা হেঁচা। হেঁচাত মানুহ কাপোৰ কিনিব নোৱাৰি এনেকুৱা হেঁচা, এতিয়াহলে বজাৰত ইমানো নাই।
তাকে এ আ আগৰ দিন এটিয়া নাই আৰু এতিয়া চবে অনলাইন অনলাইন কে একদম বস্তু কিনিব। চবে নিজৰ খুচী মতে চাব তেনেকুৱা হৈছে আৰু।
উম, ভালো হৈছে। তুমি দোকানখনত গ'লে তোমাক দুই তিনিযোৰ কাপোৰ উলিয়াই দিব তুমি অনলাইনত উলিয়াই থাকা, উলিয়াই থাকা, যোন যোৰ পচন্দ লাগিছে ধৰা দুই তিনদিন চায়ও সেইযোৰ কাপোৰ চাই চাই চাই চাই ল'ব পাৰিবা। এই দোকানত তো তোমাক তেনেকে তুমি আৰু ল'বনে বাইদেউ লয় যদি লওক নলয় যদি নাই।
উম, সেয়ে অনলাইনত মানে হোৱাৰ পৰা আমাৰ বহুতখিনি সুবিধা হৈছে।
সুবিধা হৈছে চব ফালৰ পৰা সুবিধা হৈছে চব চব্জি পাচলিও কিনিব পাৰি ধৰা
অ', আজিকালি চব আৰু আনকি তামোল পাণলৈকে কিনিব পাৰে আৰু।
উম।
সেইকাৰণে আৰু। এ টেকনলজি ইমান বাঢ়িছে একদম কিছুমানৰ কাৰণে সুবিধা হৈছে কিছুমানৰ কাৰণে অসুবিধা হৈছে আৰু।
টাউনত বেপাৰী বিলাকৰ অসুবিধা হৈছে।
অ', এতিয়া কিছুমানে ধৰক এই সৰু সুৰাকে কাপোৰৰ দোকান হওক বা কিবা এখন মানে দিয়ে দোকান চলি আছিলে এতিয়া আকৌ অনলাইন হোৱা পৰা মানে ইহঁতৰ আকৌ সেইবোৰ মানে বিক্ৰী নাই হোৱা সিহঁতৰ ঘৰখন চলিবলৈ হয়তো অসুবিধা হ'ব পাৰে।
সিহঁতৰ প্ৰব্লেম হৈ গৈছে বেপাৰী বিলাকৰ।
প্ৰব্লেম হয়, সেয়াই আৰু কিবা এটা ভাল হ'লে কিবা এটা বেয়া হয়েইচোন।
উম, সিহ সিহঁতৰো ধৰাচোন অকমান চলিবৰ কাৰণে কিবা এটা লাগে।
উম, সিহঁতৰ এতিয়া সেইবোৰ আন থোৱা প্ৰডাক্ট বিলাক লোকচান হৈছে আৰু এনেই থাকি যায়।
তাৰপিছত হেৰি তুমি কেতিয় আহা হেৰি কবা আমাৰ ঘৰলৈ। হেল্ল'?
অ'।
কেতিয়া আহা কবা আমাৰ ঘৰলৈ হেল্লো? আমাৰ ঘৰলৈ কেতিয়া আহা কবা আকৌ।
অঁ', ঠিক আছে মই ক'ম বাৰু মই ঘৰত সুধি মেলি আপোনালোক আপোনাক ফোন মাৰিম বাৰু।
আহি সোনকালে আহিবা এতিয়াতো আৰু হেৰি কাম বন নাই একো।
এই জুলাই মাহতে যাম জাই মাহটো সোমাই লওক আৰু।
অ', জুনৰ মাহতটো এতিয়া গ'লেই জুলাই মাহ সোমালে আহিবা। কোন দিনাখন আহা। আহিলে মোক ফোন কৰিবা মই হেৰি লৈ আনিমগৈ আধা গৈ পেলাই।
অঁ ঠিক আছে বাৰু মই ঘৰত ফোন চোন মাৰি মই আপোনাক কৈ মেলি জনাম বাৰু।
নাই যদি অকলে আহিবলৈ বেয়া পাইছে আমি লৈ আনিম গৈ। লৈ আনিমগৈ গৈ পেলাই।
হ'ব নালাগে পাৰিম যাম বুলি ক'লে দিব আৰু খালি মই এই আপোনাৰ অকণমান মোক এডমিশনৰ কাৰণে ৰখি দিছোঁ আৰু
এডমিশচন কেতিয়া আছে?
এডমিশ্যন মোৰ হৈ গ'ল দেই আপোনাৰ হেৰি নগাঁৱত কিন্তু এই হেৰি আকৌ কাইলৈ পলি ৰিজাল্ট মাৰিব যে লিষ্ট মাৰিব ত মই যদি তাত চিট পাওঁ আকৌ এডমিচন ল'ব লাগিব যে সেইণে ৰখি দিছোঁ অলপ।
অ তুমি এডমিশ্যন টো লৈ লোৱা।
মই সেই তাকে এডমিশনটো লৈ লওঁ। তাৰপাছত
এডমিচনটো এডমিচনটো লৈ পেলাই ক্লিয়াৰ হৈ লোৱা চব ফিনিচ কৰি লোৱা তেতিয়া আহিম বুলি ক'লে আ পাৰিবা ন ভালদৰে।
অ', অ', তাকেই ঠিক আছে হ'ব বাৰু মই ৰাখিছো।
অ', হ'ব দিয়া।
অ', অ'।